কি কৰি আছা
অ আছো এনেই তুমি
অ মইও এনে বহি আছো আৰু
অ অ ময়ো আছো এনেই চাহ খাই পিনে ওপৰত বহি আছো এতিয়া
অ গৰম ন বহুত
বহুত তাকে কি কবা ইমান গৰম
অ অ আমাৰ ইফালেও বহুত গৰমে দিছে বহি আছো এফালে ভাল নালাগে ইমান গৰমত ৰুমত যাব লিখা পঢ়াও ভাল নালাগে
আমাৰো পৰীক্ষাও পাইছেহি পঢ়াই হোৱা নাই একো কি যে হব
আমাৰোতো পৰীক্ষা হ'ব আৰু পঢ়া চৰা নাই একো
উম উম উম তাকেতো জুলাই ষ্টাৰ্টিঙতে ইমান গৰম পৰিছে
সেইটোৱেটো পিছত যে আৰু কি হব মেম সতেটো কৈ আছে যে আৰু পিছত বোলে আৰু বচ বহুত বহুত গৰম পৰিব আৰু সেইকাৰণে গৰমৰ বন্ধতো দিয়া নাই এতিয়ালৈকে হ অঁ
কিবা কৰে কেতিয়াবা দিয়ে ঘৰ যাওঁ যাওঁ লাগিছে বহুত
অ', আমাৰোতো এনেকে আৰু ঘৰত যাব মন তাৰ পিছতো মই ঘৰত ইফালে দি দুবাৰকে গৈছো আৰু বি এনে মানে বিহুৰ বন্ধৰ পিছত এ এদিনৰ কাৰনে গৈছো এবাৰ আৰু আৰু এদিন মানে দুদিনৰ কাৰণে গৈছো আৰু যাই ৰাতিপুৱা সোনকালে গুচি আহিব লাগে ভাল নালাগে এনেকে গ'লে আৰু টোপনি নহয় আহ আৰু গাড়ীত ইমান দূৰৰ পৰা মানে যাব লাগে ন গাড়ীত বহুত মানে গাড়ীৰ কথা মনত পৰিলেই বেয়া লাগে মোৰ যে যাব লাগিব আহিব লাগিব ইমান বেয়া লাগে
মোৰতো জানা মই সাতটা বজাত ইয়াতে বাছত উঠো হা আইচ বি টি পৰা খাত তাত মই বাছত উঠো ঘৰ পাওঁগৈ মই আটাত
অ', ৰাতিপুৱা
ৰাতি, ৰাতি, ৰাতি আটাত।
ৰাতিপুৱা সাতটাত ওলালে আৰু ৰাতি আঠটা। বাপৰে তেনেহলে তো সেইকাৰ সেই তেনেহলে মোৰতো অলপ কমেই আছে, মই এইখিনি যাওঁতে চাৰি ঘন্টা মোৰ কিমান লাগে মই, মই বাইলতে চাই থাকো মানে মই জাগা চাগা নাচাও আৰু মোবাইলতে চাই থাকোঁ, কেতিয়া চাৰি ঘণ্টা পাৰ হব কেতিয়া চাৰি ঘন্টা পাৰ হ'ব, তেনেহলে মই গম পাম যে ঘৰৰতটো আহি পালো আৰু মোবাইলটোৱে চাই থাকো মই আৰু এইবিলাক জাগা-চাগা ইমান চাই নাথাকো অলপ পিছে, পিছে মোবাইল কেইটা বাজিলে অ', আৰু আধা ঘণ্টা আছে, অ', আৰু এঘণ্টা পিছত যাই পাম
তাকে, মোৰ ঘৰ যাব হলেতো মাথাই বেয়া হৈ যাব
সেইটোয়েতো ইমান দূৰ হ'লেতো বহুত
বাপৰে বহুত মানে নাইট চুপাৰত আহিলে ইমান পাতা নাপায় হা কাৰণ ৰাতিটোতো অ', অ', টোপনি মাৰি, মাৰি আহিব পাৰি ন শুই, শুই আৰামছে কিন্তু দিনত হ'লে মানে বহুত বৰিং মানে
তো গোটেই দিনতটো কেনেকে তাকে যাব আৰু তাৰপিছতো আৰু হাগা- মোটা উম, সেইটো কথা আছে আৰু অ', তাৰপিছততো ভাল নালাগে ন, ভাল নালাগে ন, সেনেকে যায়, হতাতকে যদি আকৌ কিবা হৈ যায় তাতে যাই মানে, সোমালো গাড়ীতো বাছতো এৰি যায় এনেকে
ককাল-চকাল বিষ উঠি ভৰি চৰি ফুলি যায় পুৰা
সেইটোৱেই টো।
আৰু মানে লগত কোনোবা থাকিলে ভাল লাগে হা কথা পাতি-পাতি যাবলৈ, কিন্তু অ', অকলে হ'লে মানে বহুত মানে বেয়া লাগে আৰু
এইটোতো কবই নালাগে, মইতো একদম নাম মই আকৌ গাড়ীত গ'লে মোবাইল চাব ভাল নালাগে মানে বেলেগে মোবাইল চাই চাই, মই আকৌ মোবাইলতটো চাই গলে মোৰ মোৰ মূৰ ঘুৰাই থাকে মানে, কেনেকোৱা অ', কেনেকুৱা মানে বমি, বমি লাগে আৰু যদি মানে মোবাইল টো চাই থাকো মই মোবাইলত নাছাও অকল অ', অকল মই বাহিৰৰ ফালে চাই চায়ে যাই থাকোঁ, যে মানে আৰু অলপ পিছত হই মোবাইলটোয়েই চাওঁ
ময়ো মই, মই উইণ্ডো চিতে বুক কৰোঁ খিৰিকি ফালে সেই ৰাস্তা চাই-চাই পাহাৰ চাই-চাই সেই চাই- চাই গৈ থাকোতে পাওগৈ আৰু তেনেকে।
বহু
অ, পাহাৰ আছে নগাও চাইদ, নগাও হৈ পিনে যাও নহয় তাৰপিছত নগাও, তাৰপিছত এইটো পাৰ নগাও পাৰ হলে আৰু বাগান - বাগান পাই যাও আৰু। এইটো অ, যোৰহাট, শিৱসাগৰ
অ',
শিৱসাগৰতো বহুত দীঘল জানা সেইটো বহুত সময় লাগে পাৰ হ'বলৈ। তেনে শিৱসাগৰ কন।
ভাল নালাগে সোনকালে মানে এটা জোগাৰ পৰা আৰু এটা জেগা এনেকে পাৰ হ'লে ভাল লাগে, এটা জেগা শিৱসাগৰত
সেইটো অ, একদম আমনি লাগি যায় চাই - চাই।
অ, আমাৰটো ইফালৰ পৰা গ'লে। এইটো কিবা কামৰূপ ডিষ্ট্ৰিক্ট পালে, হাজো ডিষ্ট্ৰিক্ট বুলি ইমান দীঘল ক, বোলে এইটো বৰপেটা ডিষ্ট্ৰিক পৰে।
অ, সাজো তো অকণ দে
নলবাৰী ডিষ্ট্ৰিক্ট অ, এইটো কাম কামৰূপ দৃষ্টিক ডিষ্ট্ৰিক্টো পাৰ হ'ব লাগ তাৰপিছত হাজো ডিষ্ট্ৰিক পাৰ হ'ব ল তাৰপিছত নলবাৰি ডিষ্ট্ৰিক। টোপৰে নলবাৰীৰ পিছত আকৌ ইফালে বৰপেটা ডিষ্ট্ৰিক।
ততে আছে দেখোন।
উম - উম আৰু মইো হাইে হৈ নাযাও নহয়। ফালে ভিতৰ চাইডেৰে মানে যাৰ ভেদি সেইকাৰণে ফোন কৰ আৰু সেই সেইটো চাই সেইটো লাইন - লাইন গ'লে আৰু মানে বেছি সময় লাগিব আৰু ঘূৰি ঘূৰি আমাৰ তো লাইন হাজুলিটো চাই থ হৈ যাও ন আৰু চাৰি ঘন্টাতে পাও।
উম, আৰু গোৱালপাৰা কোনটো চাইডে আছো।
অ, গোৱালপাৰা ন গোৱালপাৰাটো এইটো - এইটো ছয়গাও বক চডতে যাব লাগে অ - অ ইয়াৰ পৰা দুই ঘন্টা লাগে আৰু। এইটো ৰাস্তাৰে গলে।
উম - উম গোৱালপাৰা।
মই গৈছো বহুতবাৰ মানে আমাৰ ইফালৰ পৰা যোৱা নাই আৰু আমাৰ ঘৰৰ পৰা। ঘৰৰ পৰা চাৰি ঘণ্টাই লাগে আমাৰ কিন্তু ইয়াৰ পৰা আৰু দুই ঘণ্টা লাগে আমাৰ ঘৰৰ পৰা। অ, আমাৰ ইফ আমাৰ ঘৰৰ পৰা চাৰি ঘণ্টা চাৰে তিনি ঘণ্টা লাগে আৰু।
উম - উম - উম তাকে।
পছত যাই পোৱা নাই মানে এইটো আমাৰ ভাড়া কৰিয়ে লৈ যায় আৰু। আমাৰ খুৰাৰ ঘৰ আছে তাতে জেঠাৰ ঘৰ আছে। অ, গোৱালপাৰা এইটো দুধ নৈ বুলিয়ে কয় জাগাৰ নাম। গপত নহয় আৰু তো গোৱলপাৰা এইফালে বহুত জোগা আছে তাতে আমাৰ এইটো আইতাৰ উম, মাৰ ঘৰ আছে।
উম - উম - উম।
বহুত আলহী আছে ইফালে ন
উম, খুৰা মানে নিজৰে খুৰা আৰু।
নিজৰে খুৰা আমাৰ।
উম - উম।
দেউতাৰ সৰু ভাইতো তাতে আ চাৰো জেঠা ডাঙৰ জেঠাটো আছিল আমাৰ টো মৰিলে উম, তাৰপিছত জেথাও মৰিলে আৰু জেথিও মৰিলে এতিয়া আৰু আমাৰ যাৱাইে নহয় আৰু তাতে।
অ তেনেকেই আৰু মানুহ নাথাকিলে যাবও বেয়া লাগে নহয়
দাদা আছে বৌ আছে কিন্তু ভাল নালাগে সেনেকে সিহঁত গৈ আৰু
আগৰ আইতা ককাইবোৰ থাকিলেহে ভাল লাগে ন গৈ
সিহঁতে আৰু আমাক ভাল মানে চিনি পাই ইমানো আৰু মৰম চৰম সি কাপৰাা নাই অ সেইটোয়ে নিজৰ বুলি কথা আৰু ক'ৰ পৰা বে বেলেগ আহি আকৌ বোলে আমাক কেনেকে
উ
ক চনে নকৰে আমাৰ আৰু হম ইমানো কথা মানে বৰতে ন চন নকৰে আৰু
বাকী ঘৰত কোন কোন আছিলা তোমালোকে ঘৰত কোন কোন আছে তোমাৰ
অ অ মোৰ ঘৰত মা আছে দেউতা আছে দাদা দুজন আছে বৌ আছে এজন এ আৰু বাইদেউ তিনিজনী বিয়া হ'ল এইখিনি অ অ বিয়া হল অ মইে সৰু হয়
অ
আৰু বাকী কেইটা মানে সৰু দাদটোয়ে বিয়া পাতিলে ডাঙৰ দাদাটো আছে
অ বিয়া পাতা নাই
অ অ বিয়া পাতা নাই
উম
মানে সৰু দাদাটো আৰু পলাই লৈ আহিলে এইকাৰণে
অ হ অ হ তাকে
উম
কিমান ডাঙৰ ন ডাঙৰ দাদো টো
তটো ছাব্বিশ বছৰ হৈছে আৰু
অ বয়স আছে তেনেকেও
উম
সৰুতো তেনেকে
নহয় সৰুটোৱে ছাব্বিশ আৰু ডাঙৰটো আঠাইশ বছৰ হৈছে
অ বেছি ই
অ অ নাই দুই বছৰে এনে
উ উম উম উম
হ
উম
কোনে কোনে আছে
মোৰ ঘৰত মই মা দেউতা ভাইটি এটা আৰু আইতা
অ আইতা আছে ন
উম অ ককা আছিলে ককা ঢুকালে
উম
ককা ঢুকুৱা এবছৰ হল চাগে অ এবছৰ দুবছৰ মান হৈছে আৰু
উ ম আমাৰ ককাটো মানে বহুত আগতেই ঢুকাইছে মানে মই অ তেতিয়া ছয় বছৰ এনেকা আছিলো আৰু ছয় বছৰ সাত বছৰ এনেকা কোৱা আছিলো তেতিয়াই পাইিছে
অ অ অ
অ অ ভয় খাইছিলো তেতিয়া সৰু আছিলো ন আৰু ফালে মা দেউতাৰ দেউতাৰ ফালৰ পৰা আইতা ককাতো নাপালো আৰু
অ অ এ এবাৰো মানে নাপালাই মই
মনত নাই মানে মই মোৰ জন্ম হোৱাৰ আগ বহুত আগতেই উম ঢুকাইছে
আহ অ আচ্ছা উম বাকী মাৰ ঘৰ কতনো
আহ মাৰঘৰ এতিয়া ইছ কিবা আমাৰ ঘৰত আ আমি যে এতিয়া য'ত থাকো মানে তাতে মাৰ ঘৰতটো মানে আগত তে আমি দুই বছৰ আগত দুই বছৰ আঢ়াই বছৰ আগতে মানে আমি মামাৰ ঘৰতে টো আইতাৰ ঘৰতে আছিলো আৰু মই জন্ম হোৱাাতটো মানে তাৰ সিহঁতৰ ঘৰত মানে সিহঁতৰ মাটিতে থাকিছিলো কিন্তু আমাৰ ঘৰটোো আমি নিজে বনোৱা আৰু নিজৰ পইচাৰে চব কৰি লৈছ ছিলো আৰু অকল মাটি খিনি সিহঁতৰ আছিল এতিয়া অ আঢ় বছৰ হ'ল আমাৰ নতুনকে মাি কিনি তাতে ঘৰ বনাই এতিয়া আছো মানে বেছি দূৰ নহয় আৰু ইয়াৰ পৰা মানে কিমান হ'ব অ দুই কিলোমিটাৰ এনেকুৱা মানে উম দুই কিলোমিটাৰ দেৰ কিলোমিাৰ অ এনেকুৱাই অ
স
উম হ'ব দিয়া তেনেহলে প়বলৈ যাও অলপ যদি পাৰো উ উম উম উম কি যে হব পা